হেল্ল'।
হেল্ল'।
আওৱাজতো শুনি আছে নে?
শুনি আছো শুনি আছো।
অ কি কৰি আছে এতিয়া?
মই এতিয়া কিতাপ পঢ়িছিলো থৈ দিলো কিতাপ।
অ অ।
এতিয়া এনেই আছো অকমান।
অঁ ভা ভাত খালা নে?
ভাত খোৱা নাই এতিয়াও খাম পিছত অলপ।
অ, কেতিয়া খাবা?
সময় হোৱা নাই ভাত
অ',
আমাৰ আমি নটা নটা মানত ভাত নাখাও দে আমি আমাৰ ভাত খোৱাতে এঘাৰটা মান বাজি যায়।
অ, ইমান টাইম কি কৰি থাকাতে?
ইমান নাই অ, আকৌ অলপ পৰি থাকো কি কৰি থাকো।
অ, কলেজত যাই আছে বৰ্তমান?
গেছিলো শেষ হল ৰিচেন্টলি শেষ হ'ল আমাৰ গ্ৰেজুৱেট কমপ্লিট।
অ, পিছত কিবা প্ৰিপৰেচন কৰি আছা নেকি? ঠ
কি কচোন নাই ইমান একো নাই আছাম পুলিচত দউৰি আছো।
অ, পঢ়িও আছে লগতে।
পৰি নাই এখনতো হ'ল ন। ছিক্স চেমাৰ ফাইনেল দিলো।
অ, নহয় - নহয় সেইটো প্ৰিপেৰেশ্যনটো কৰি আছো কৰি আছা নেকি বোলো। সেইটোহে গৈছো।
অ, আছাম পুলিচৰ? আসাম পুলিচৰ প্ৰিপচন কৰি আছো অলপ - অলপ ইমানো বেছিকে কৰা নাই।
অ',
আপুনি কি কৰে।
মই এনে
কিবাকিবি কৰো।
হেল্ল', - হেল্ল', শুনা পায় আছেনে।
শুনি আছো।
আৰু বৰ্তমান লগতে কি কৰা তুমি?
লগত এ লগত এনে অলপ হাজিৰা চাজিৰা কৰো গাৱত।
অ, গাৱতে কৰি আছ নেকি?
অহ ',
অহ, কি কাম কৰি আছা?
মই এই ৰাজমিস্ত্ৰী কাম কৰো।
কোম্পানী নযোৱা তেতিয়লে।
কোম্পানী এতিয়াই নাজাং। এতিয়াই কোম্পানী নাজাং দিয়া।
অ', পিছত অহাকালি ফিল্ডত যাবানে।
অহাকালি ফিল্ডত যাম।
অ', য'ত খবৰ কেনে? মই যাম - যাম।
মোৰ খবৰ ভাল একদম।
অ, ঠিকেই আছে।
আপোনাৰ খবৰ ভালনে?
অহ, ভাল - ভাল। পিছত ছামাৰ ভেকেশ্যনত ক'তোও ঘূৰিবলৈ নাযায় নেকি?
যাম আমি কিহত যাম এই আমাৰ অসমতে যে - অসমতে যে আছে কি ইটো কয় এ
হলে
কি কৈছিলে অ', এইটো অ', ভূটানৰ ইফালেদি
অ', চৰলপাৰা নেকি?
অ', - অ', চৰলপাৰাত চৰল পৰাত যাম আমি
অ', ঠিকে আছে। চিত অকলে যাব না লগৰ কেইটাৰ লগত যাব?
অ', লগৰ কেইটা যাব অকলে নাযাঙ।
অ', কেইজনমান যাব এনে
যদি যাই আপুনি
অ', যাম যাম আপুনি কেতিয়া যাব?
মই অহা সপ্তাহমানত যাম অহা সপ্তাহত যাম আমি। লগৰবিলাক প্লেন হৈ আছে অহা সপ্তাহ অহা সপ্তাহত আমি যাম।
অ', কেইজনমান যাব এনে?
আমি চাৰিজন যাম।
অ', ঠিকেই আছে।
যাই পাঁচজন হৈ যাব।
অ', যাম দিয়া। মই যাম তোমালোকে যদি লগ ধৰা
যালে অহা সপ্তাহ অহা সপ্তাহ অহা সপ্তাহ অহা সপ্তাহত আমাক লগ কৰিবাই যদি যোৱা
উম হ'ব দিয়া। তোমালোকে ক'লে যাম বাৰু
আমাৰ মানুহ এতিয়া লাগে আমি চাৰিজন আছো নহয় আমি প এজন হ'লে পাঁচজন পাঁচজন হ'লে ধুনীয়া হয় ধুনীয়া হৈ যাব আৰু
অ', তেতিয়া পইচাটো‌ কম-কম-কম খৰচতে
অ', বাজেটটো অলপ কমতে হৈ যাব।
অ', ঠিকে আছে। পিছত কামাখ্যালৈ গৈছিলানে?
কামাখ্যালৈ এইবাৰ যোৱা নহ'ল। এইবাৰ যোৱা নহ'ল। অহা যোৱা বাৰো যোৱা নহ'ল তাৰ আগৰ বাৰো যোৱা নাই দে মই যোৱাই নাই তা দে
অ', কিয় যোৱা নাই?
যোৱা নাই মানে যেতিয়াই যাম যাম বুলি ভাবো তেতিয়াই কামৰ কি আহি যায় কামৰ পেচাৰ আহি যায়
অ', যাব লাগে ঘূৰিব লাগে অলপমান এতিয়া-এতিয়া কিবা
যাব লাগে এতিয়াটো এই ছিজনটো গেল ছিজনটো গ'ল এই যে আমাৰ কামাখ্যাৰ কামাখ্যাৰ যোৱা ছিজনটো গ'ল।
অ', তথাপিও এতিয়াতো আছে ন আৰু
এতিয়া হয়টো অফ্সিজেন অফ্সিজেন মানুহ হয় কোনটো পূজাত গ'লে ভাল আৰু যেতিয়া পূজা চলি থাকে
অ', তেতিয়া যাব লাগে আমি-আমি গৈছিলো বাৰু।
অ', আজি-আজি কি বাৰ আছিলে?
আজি আজিতো বুধবাৰ আছিলে।
বুধবাৰ অহা ৰবিবাৰে নহ'লে ক'তবা যাবা নেকি?
যাম বুলিতো একো প্লেন কৰা নাই। তথাপিওঁ লগৰ কেতিয়াবা কিবা কৰে, ক'বাত যায় নেকি।
অহ' আপুনি কি আছাম পুলিচত প্ৰিপাৰচন কৰি আছে নেকি, আাম পুলিচৰ।
উম' আছো বাৰু অলপ অলপ। হেল্ল'।
ভালকে দিব দেই এইবাৰ।
অহ' দিম দিম।
এইবাৰ, এইবাৰ পচো বহুত কম আছে। অহ, ময়ো দিম ভালকে দিম।
মামাই বা কিবা কৰে।
মামাই দিব পষ্ট, পষ্ট ওলাব আৰু ওলাব পষ্ট। এইটো। চিন্তা কৰিব নালাগে, পষ্ট আহি থাকিবো বছৰে বছৰে আহি থাকিব পষ্ট, বুদছ।
অহ' বুজিছো আৰু। এ মামাৰ একো কিবা নাই, ভৰসা নাই। কেতিয়াবা পষ্ট ওলাব, কেতিয়াবা নোলাব।
সেইবোৰ বাদ দিয়া, এতিয়া তুমি ক'ত আছ।
মই এনে বাহিৰত আছো অকমান।
ঘৰত যোৱা নাই।
নাই নাই যোৱা। এ এনে হাহ খাবলৈ বাহিৰলৈ ওলাই আহিলোঁ। বহুত গৰম ন।
কোনোবা হাঁহি, হাঁহি আছে নেকি?
নাই নাই। কোনো নাই মই অকলে আছো ইয়াত।
অকলে ক'ত এ পুখুৰীৰ পৰাৰত আছা নেকি?
অহ' এইটো ৰাস্তা কিনাৰত। হাৱা খাবলৈ আহিলো অকমান, অহ। তুমি ক'ত আছা এতিয়া?
মই এতিয়া ঘৰতে আছোঁ।
অহ' আজি বহুত গৰম দিছে ন।
দিছে।
উম' তহঁতৰ ইপিনে বৰষুণ পৰিছে নে নাই।
বৰষুণ পৰা নাই আমাৰ ইফালে।
অহ' আমাৰ ইফালে আজি বহুত বৰষুণ পৰিছে।
বৰষুণটো এতিয়া কমে হৈ গ'ল। নপৰেই বৰষুণ।
উম' শীত পিছত কোৱা বাৰু। খবৰ কেনে?
খবৰ মোৰ ভাল। আপোনাৰ ভালনে?
ভাল।
আপোনাৰ ঘৰৰ মানুহৰ খবৰ ভাল।
অহ' ভাল। তোমালোকৰ জিতিহঁতৰ কেনে খবৰ?
আমাৰো ঠিকে আছে। গোটেইগিলাই ভালে গোটেইগিলাৰে। এ ভালে থাকিব লাগে আৰু হয় নে নহয়।
অহ' হয় হয়। ভালেই থাকিব লাগে। এতিয়া আৰু, আৰু এতিয়া গৰম ন কিবা পৰে। বহুত।
এইটোয গৰম গৰমতটো একদম গৰমতটো একদম মানুহ খাই দিছে, একদমেই গৰমটো ইমান গৰম বাপৰে।
এনেই গৰম। ত' কাঠল খোৱা চিজিন আহিলে, আম খোৱা চিজিন বলা আম খালাানে? আম, কা, কাঠল।
আম, আমটো খালোঁ অকণমান। কিন্তু কাঠলটো খোৱা নাই এতিয়াও, খোৱা, খাম লাষ্ট ছিজনত খাম। এতিয়াই খাই ভাল নালাগে।
উম। খালা?
কোনটো?
কাঠলো খালা নে নাই বোলো?
কাঠল খোৱা নাই, এইটো চিজন। এতিয়া খোৱা নাই। লাষ্ট চিজনত খাম।
অ'। পিছত তুমি যে কৈছিলা, আচাম, আচাম পুলিচৰ প্ৰিপেৰেচন কৰি আছে বুলি। সো, বেলেগতো কৰি আছা না আৰু?
বেলেগত, কৰা নাই। বেলেগত ও, এতিয়া এনেকে ভবা নাই যে, বেলেগ কিবা কৰিম নে? এইটো হ'ব লাহে লাহে। কৰিম নিজে।
কিবা জি ডিৰেো কৰা নাই নেকি? জি ডি বা এডি এৰি।
নাই দিদিৰ প্লানিং চলি আছে মোৰ।
অ' জিডিৰ অ' কিবা তই এ এড এৰি।
এডি আৰ প্লেনিং নাই এ আৰটো মই এইটো বাদ দিছো দে এটো।
হয় নেকি? কেই কেইবাৰ দিছিলা তুমি?
এডি আৰু মই একবাৰেই দিছিলো।
অ' পিছত কেনেকুৱা হৈছিলে?
তেনেকুৱা মানে এইটো ভাল নহ'ল।
অ' ভালকে চাগে প্ৰিপৰেচন কৰা নাই চাগে তাত
প্ৰিপৰে্যন কৰা নাই এনে এনে দিবাাগিছিলো যে ফাৰ্ষ্ট টাইম ভাবো কি এক্সপিৰিয়েঞ্চৰ লৰি লও কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম।
অ'।
চাকৰিৰ কাৰণে? আছাম পুলিচতো এক একবাৰেই দিছো।
অ' তাতে চাগে ভালে হৈছিলে কিজানি।
ভাল হোৱা নাই ইয়াতেও সিয়াতেও বেয়া হৈছে।
অ' তুমিচোন ভালকে দৌৰিছিলা।
দৌৰিছিলো কিন্তু দৌৰিছিলো কিন্তু নহল আাগৌ কি
অ' সেইটো হয় বাৰু। কপালত নাথাকিলে কেনেকে হ'ব সেই
অ' উম।
পিছত ত আছাম পুলিচত এপ্লাই কৰিলে? কি কি লাগে বাৰু কোৱালিফিকেশ্যন?
আছাম পুলিচত এই যিটো এ এ বি পস্তু আছে ন।
অ'।
এবি বস্তু তুমি কি হ ছেকেণ্ডৰী কৰিলে হ ছেকেণ্ডাৰী পাছ কৰিলেও পাবা। এছ এছ এল চি পাছ কৰিলেও পাবা। এপলাই কৰিব আৰু যিটো ই বি যিটো ই বি বস্তু আছে। ই বি ইউ বিটো হলে তুমি যদি এছ এছ এল চি অনলি এইটো নহয় যদি এ এ এ এছ যদি হয় যদি হাই ছেকেণ্ডাৰী য হয়। হাই ছেকেণ্ডাৰী হলে পাৰিব পপাই কৰিবা।
হয় নেকি মই ভাবিছিলো এইবাৰ কৰোৱে নেকি।
পাৰিবা যদি হাই ছেকেণ্ডৰীত হায়াৰ ছেকেণ্ডাৰী যদি মেট্ৰিকত যদি পাছ কৰিছা তেনেহলে পাৰিবা। কিয় নোৱাৰিবা?
অ'। কৰিম বুলি ভাবিছিলো এইবাৰ আৰু দৌৰিও আছো ৰ'বা।
দৌৰি আছা?
অ' সেইটো কাৰণে বাৰু সুধিছা আৰু লগৰ লগৰটোকে। সিটো মানে আগতে দিছে।
ন প পাৰিবা পাৰিবা ভালকে ভালকে পাৰিবা বুজছ।
অ'।
কোনটো আছাম পুলিচটো? কোনটো?
তুমি আৰু দিবানে?
মই দিম আকৌ আৰু দিম।
অ' ভালকে দিবা আহিবা।
ভালকে দিম বুলি ভাবিছো দিম ভালকে দিম।
কষ্ট কৰিলে পাবাই ন।
এইটো ভগৱানৰ ওপৰত ব ও কথা ভগৱানৰ কথা এইটো কি হয়।
উম। কষ্ট কৰিলেতো পাবাই।
কষ্ট কৰা, কষ্টৰ ফলটো সদায় মিঠাই হয় না। কিন্তু যোৱা বাৰ তিতা হৈছে মোৰ কষ্টৰ ফলটো কষ্ট